কি কৰি আছা?
আছোঁ ৰ'বা ভাত পানী খাই লৈ অলপ বিচনাতে বিশ্ৰাম লৈছোঁ।
অ কিবা এটা কিবা এটা মাত আহি আছে ওচৰত।
অঁ, ফেন চলি আছে যে। শুনিছানে?
শুনি পাইছো।
দিগদাৰী হৈছে নেকি?
অ', তুমি ইয়েৰফোনটো খুলি লোৱা।
অ'। অ' বনালা।
বাকী কি কৰিছা?
শুনিছা এইবাৰ? অ শুনিছা।
অ এতিয়া এতিয়া ভালকে শুনিছো একদম স্পষ্টকে। মই কি কৈ আছিলো তোমাক? কি কৰিলা আজিৰ দিনটো?
আজিৰ দিনটো বহুত কাপোৰ ধুলো। আজি মানে বহুতা ধুলো আৰু মানে হাত ভৰি বিষাই গৈছে আৰু মানে কাপোৰ কাপোৰ খিনি ধুলো, ধুই পেলাই ৰ'দো নিদিলে ইমান এটা। অ অ'লপ আৰু শুকাইছে অলপ চলপ। এ কাপোৰ ধোতে ভাগৰ লাগিলে।
অ। একেই, আজি মানে আমাৰ ইয়াতে বৰষুণ দি আছে তোমাৰ, কালিৰ পৰাই বৰষুণ দি আছে। এতিয়াও বৰষুণ দি আছে কমাই নাই। কেতিয়াবা কমে আৰু গম নাপাওঁ আৰু।
বৰষুণ বৰ্তমান দি আছে নেকি?
বৰ্তমান দি আছে। আজিৰ দিন ৰাতিত, বাৰটা এটাৰ পৰা বৰষুণ নেৰানেপেৰাকে দিয়ে আছে আৰু মানে বান পানী হৈছে আৰু ইয়াতে।
বহুত খিনি হ'ল।
গুৱাহাটীত যদি বানপানী
তোমালোকৰ তোমালোকৰ ফালে বানপানী মানে বৰষুণ নাই নেকি?
বৰষুণ আছে অলপ অলপ কিন্তু ৰাতি অলপ ৰ'দ দিছিলে। মই মানে আহ কাপোৰ খিনি ধোৱাৰ পিছতে অলপ ৰ'দ দিছিল। যদি অলপ সোনকালে এৰ সোন। এতিয়া আকৌ বৰষুণ পেলাইছে। অ। এতিয়া অলপ বৰষুণ আকৌ পেলাইছে। সেইকাৰণে আৰু কাপোৰখিনি মই আনি পেলাই ঘৰৰ ভিতৰতে মানে জৰিত আনি পেলাই এনেকে মেলি দি থলো। মানে ফেন মানে ফেনখন দি থৈ দিছো, শুকাব আৰু যি শুকাই। বহা। এৰে বতাহতে শুকাব আৰু ন অলপ চলপ পাটৰ কাপোৰ বিলাক।
অ শুকাই যায়। টেনচন নাই আৰু এতিয়া। মানে আৰু যদি বৰষুণত নোশুকাই ন, তোমাৰ মানে এটা বেয়া হেৰী সেইটো বেমাৰ তোমাৰ লিভাৰ চাই থাকিবি তোমাৰ যদি ৰদত - ৰদত নুশুকাই।
উম, যিমান তুমি বতাহত শুকালেও ৰ'দত - ৰ'দত শুকালে ভাল লাগে। মানে মানে কি আৰু কিবা ব বতৰ'টোৰ কাৰণে গা চাও ভাল নলগা হৈছে, ঠাণ্ডা - ঠাণ্ডা লাগি থাকা মানে ঠাণ্ডা গৰম মানে এনেকুৱা কিবা হয়নে?
বতৰটোতো নহয় ইমান ঠাণ্ডা লগা গৰম লগা বতৰ কিন্তু আমাৰ ঠাণ্ডা লাগি আছে। সেইটোৱে বা
চি, নাইতো ফে মাজে - মাজে ফেনখন বন্ধ কৰিব লগা হয় ফেন মানে ঠাণ্ডা এটা আক কৌ পিছত আকৌ অলপ পিছত আকৌ গৰম লাগে এনেকুৱা হৈছে দেখোন, মই টো মুৰাই হৈছা নেকি?
নাই বৰিছে মানে ৰাতি হলেও ঠাণ্ডা লাগি যায় বৰু আৰু বেঙ গৰমমান গৰম
অ এতিয়া বত বাৰিষাৰ চি সেই আৰু এইটো ন।
বাৰিষাৰ বতৰ অ বাৰিষাৰ।
বাৰিষাৰ বতৰ বুলি কয় আৰু এ আৰু বাৰিষাৰ বতৰ আৰু এনেকুৱা হে কিব আৰু গুৱাহাটীত আহ শ্বিলঙৰ ফালে ফালে যোৰা পাটৰ ফালে পুৰা পানী ন?
জোৰা পানীত মানে পুৰাই পানীচোন।
মানে ৰাস্তাৰ সেই আৰু ওলোৱা বাট নাই কাৰণে পানীবিলাক থাকেইহে জমা হৈ থাকে আৰু।
পানাখন তোমাৰ জমা হোৱা পানী নহয়তো তোমাৰ পাহাৰ পহিছে। তোমাৰ ন মাইলত, ন মাইলত পাহাৰ ধৰি কেনে তোমাৰ জৰ ন মাইলৰ পৰা পানীবোৰ বাগৰি - বাগৰি আহি আহি জ্বলাবাত খাইছিল খানাপাৰালৈকে। মানে জমাখাল পানী নহয় কে বাগৰি অহা পানী হয়।
অ হয় নেকি ভয়ে লাগিছে।
মানে গৰা অ মানে তা ন মাইলৰ পৰা পানী মানে ডাওন ন নামা যদি তুমি আগ যাবা পৰা তুমি বা আপাৰতে ৰান্ধি আছাদিন আমাৰ বস্তু তল ন পোৰা, ওপৰৰ পৰা আহি আছে আকৌ পানীখিনি এনেকে এনেকে আহি আহি আৰু হি তে আহি আছিল গাড়ীটো আৰু বহুত মানে গৰাখহনীয়া নহয় বাৰু। তাৰ অলপ - অলপ সেই
কৰা হয় আধ নিচিনা হয় আৰু ন।
বৰা নহয় পাহাৰ হে হৈছে।
ভয় লাগে ন?
অ ভয়টো লাগে দিয়াচোন।
আৰু পাহাৰৰ ওপৰত মানুহবিলাক থাক থেক ভয়ে লাগে মোৰ।
অ দিয়া হৈছা উল বা আহ পাহ শাত হৈ দেছ
নাই নাই নাই, মোৰ লগত এনেকুৱা হোৱা নাই, মই এনেকে ভয় কৰি থাকো এইবিলাক।
অ আৰু নিশ্চয় তোমাৰ এবাৰ এবাৰ এবাৰ মানে খেলো।
উম।
হয় হচৰি আৰু দেহেৰা বনৰ ফালে তোমাৰ
পাহ পাহাৰ মানে পঢ়ে আৰু পাহাৰীয়া জেগাত যেহেতু বৰষুণ পৰি শুনিবই। তিয়াও তোমাৰ পাহাৰ খহে, খহি আকৌ তোমাৰ। অ লগো চফা হৈ দিয়ে আধা ঘণ্টা এক ঘণ্টাত চফা হৈ যায়
অ' মাট বিলাক আৰু উম উম।
কি তোমাৰ গাড়ী চি মানুহবোৰ আহা কৰিছে
হ'ব লাগে হয় ন? কাৰণ কিয় জানা কোনোবাই কিবা এটা দুৰ্ঘটনা হৈ যাব ন।
অ' পোৱা তোমাৰ চান্স থাকে ন?
উম দুৰ্ঘটনা হৈ হোৱাতকৈ মানে অলপমান। নিজে সাৱধান হয়, সেয়াই আৰু মানে কি। চৰকাৰৰ ফালৰ পৰাই হয় নেকি এইটো ন বেলেগ মানুহে কৰে বা?
চৰকাৰো চৰকাৰতো হব তেনে কৰি মানে চৰকাৰ মানে কি যাৰ যিটো কৰ্মশিলাস তাৰ পৰা হয় আৰু।
ঠিকা মানুহে কৰে আৰু ঠিকে আছে বাৰু হয়। তিৱা হব লাগে
অ বা হ'ব লাগে সেইটো তুমি কি কৰিলা পিছে আজি
আজি। শুলো অ' মই, শুব অলপ শুব সময় পোৱা নাই আজি ৰাতিপুৱাৰ পৰা। মানে আৰু কি এ' উঠোতে পলম হ'ল আজি। হৈ পেলাই উঠিলো, উঠি পেলাই অলমান এয়া অহ। কাপোৰ ধুলো ধুই পেলাই আকৌ চাহ পানী খাওঁতে এনেকে। সময় বিলাক গলেই আৰু তাৰপিছত আকৌ। ভাত বনালোঁ, ভাত বনাই ভাত। তাৰ মানে মোৰ ভাগিন ল'ৰাটো আহিছে। ল'ৰা দুটাও হৈছে মোৰ ল'ৰাটো আছে একেলগে ইহঁতে। মানে কি আৰু তাত জানাই নে ল'ৰা লগলে কেনেকে উৎপাত কৰে। এটা শেৰী বল শ চিঞৰি - চিঞৰি মানে ইহঁতে থকাৰ লগতে পাগলে হ'ব লাগিব সেনেকে আৰু। তাৰপিছত আকৌ উম সেয়াই। সময় বিলাক গুচিয়ে গ'ল আৰু খা ভাত খাওঁতে দেৰি হ'ল আৰু আজি তিনিটা বজাত ভাত খাইছো। তাৰপিছত আৰু ভাত খাই।
উম।
সেয়াই আৰু বাচন- বৰ্তন ধলো, ধুই পেলাই। কাপোৰবিলাকো শুকোৱা নাছিল গোটেইখিনি আনিলোঁ আনি মানে মানে ঘৰৰ ভিতৰতে। জৰিতানি মেলি দিলো আৰু ফেনৰ তলত এনেকে। দি পেলাই এতিয়া অলপমান মানে বিশ্ৰাম কৰিছো। তোমাৰ ভাল, উম ভাত কিহে খালা আজি মাংস।
অ অ' মাংস খালো, মাংস খোৱা বতৰ যে ঠাণ্ডা বতৰ মাংস খালো তাৰ পিছত তোমাৰ দালি বতা আছিলে আৰু লগতে কিবা এটা ভাত কিবা এটা কৰৰ্পোৰ ভাজা আছে সেনেকে খালো আৰু বৰষুণেই সেই কিনে তোমাৰ মাংস চাংস বা অলপ জ্বলা জাতীয় বস্তু খাবলৈ মন যায় যে সেইকাৰণে
মই গধূলি খাম ৰবা পুকৰীকে বনাম ৰবা নৰসিংহ পাত দি পেলাই মানে অলপমান জ্বৰ চৰ্দিলে অ চৰ্দি লাগি আছে উম খালে ভাল লাগিব ন জ্বলা দি পেলাই
লাগিব মোকো কলা হয় মইয়ো খাব গলো হয়
আৰু আৰু কি খালে ভাল লাগিব কোৱাচোন আহিবা খাব
উম মই ক'লে তুমি নবনাই
তুমিয়ে বনোৱা আৰু
মই কলি তুমি মোক বনাই খোৱাব লাগে হয় নে নহয়
নাই আহিলেও মানে এইয়া অলপ সময়ৰ কাৰণে অলপ টাইম মানে
সেইটো হয় বাৰু যোৱাও নাই বহুত দিন বাকী তোমালোকৰ ফালে তোমালোকৰ কেটা আলহী আছে সেই কি নাম আছিলে হয় হয় কি খবৰ
আমাৰ সন্মুখতে যে
নহয় নহয় নহয়
অ সঁচা কথা তুমি
দে হ'ব দে অলপ মান দে হ'ব দে তোৰ মনত নাই যদি
অ ঘৰতে এনে আছো কাৰ বা কথা কৈছা তুমি তুমি জানিবা ন
এ বাদ দিয়া বাদ দিয়া মই তোমাক কৈ আছো তোমাৰ গলৰ প্ৰব্লেম হৈ আছে ন চৰ্দি লাগি আছে ন
উম মানে চৰ্দিটো আকৌ মোৰ এয়া নহয় মানে মাত টো মানে ওলাই নাহে সেই তোৱে বৰ দিগদাৰি মানে ভিতৰতে লাগে মোৰ মাত নোহোৱা হৈ যাব মাত ভাঙি নোহোৱা হৈ যাব মানে কি ওলাই নাহে বহুতে দিগদাৰ হয় দেই গল খাই গলটো মানে পানী খাবও নোৱাৰো এনেকুৱা হৈ যায় তাৰপিছতে আহ আকো খাব মন নাযায় মোৰ এনেকুৱা হ'ব আৰু দুদিন পিছত হ'ব এতিয়া হোৱা নাই হ'ব লাহে লাহে চৰ্ডি লাগে
তুলসী পাত জানা নাই নাই তুলসী পাত তুলসীপাত জানানে নাই কি হয় তুলসী পাত তুমি চাহ বনাই খাবাচোন চাহ বনাই খাবাচোন তুমি অ তুলসী পাত মইয়ও সেনেকে চাহ বনাই খাবা আৰু যে এটা চাহ বুলি আছে সেইটোও খাব পাৰা এইটো খালে গলটো মানে অলপ আৰাম পায় বাকী তুমিতো মাংস নোখোৱা খুৱাই ন মাংস খালেও হয় মা এইতিয়া উপায় নাই
কি হয় ন আৰু কি কৈছা কি নাম কলা
পাই এটা
এটা কাম কৰা জালুক দিয়া চাহ খাই দিয়া মই মানে জালুক দিয়া চাহ খাওঁ। তেতিয়া গলৰ এনেকুৱা হ'লে গলটো একদম ঠিক লাগি যায় তুমিও এবাৰ খাই চেষ্টা কৰাছোন
কি কি দিব লাগিব তাত? তাত কি কি দিব লাগিব?
অ চাহত তুমি লাল চাহ বনাবা জালুক, গুড়িটো দি দিবা আৰু অলপ আদা দি দিবা অল অলপ কোতাল খাবা অলপ চেনি দি দিবা তোমাৰ জোখৰ
নিমখ দিব লাগিব নে
কি
নিমখো দিব লাগিব নে?
অ নিমখো দিব পাৰে তোমাৰ ইচ্ছা তোমাৰ সোৱাদৰ লগত কথা। ভাল লাগি কিন্তু এনেকে খাই চেস্থা কৰি চাব পাৰা তুমি এবাৰ
অ অ নিমখ টো এ মানে খালে আৰাম পালে হয় মানে দিছে ঔষধ দিছে ডক্টৰে মানে হে দিছে কৰা সেয়া দিছে
অ অ গুগল কৰা অ শুনিছোঁ।
এইবোৰ কৰা হয় সেইটোৱে দিছে দিলে আৰু সেইটোৰে কৰিবচোন ন
অ অ ঠিকে আছে কৰা কৰা।